হেল্ল' কি
মই আছো ইনে পিছফালেকে। তুমি কি কৰিছা?
হা। এ মই এনেই ৰিল চাই আছো।
অহ, অহ।
এ কি কৰিবা মই হ'ল মানে ভাতকেইটা খাই তোমাৰ আহিলো চেণ্টাৰলৈ গাটো ধুই পেলাই।
অহ।
পাই পেলাই চেণ্টাৰত বহি ৰিলচ চাই আছো। তোমাৰলে ফ'ন এটা কৰো বুলি ভাবি থাকোতে তুমি ফ'নটো কৰিলা।
অহ। তাৰপৰা।
ভাত চাত খেলা নে?
খালো, খালো। মই এই এই অথনি কেম খেলিবলে গ'লো। গৈ পেলাই এটা বজাতে গ'লো, তিনটামান বজালৈকে কেম খেলিলোঁ। কেৰম খে লি আহি তোমাৰ ঘৰত ভাতটো খালো। ভাতটো খাই পেলাই তেল আনিবলৈ ক'লে।
উম।
আ, দিলে
অ।
তেল আনি পাই এতিয়া এনেই শুই আছিলো। শুই থাকোতে মন গ'ল ফ'ন এটাকে কওঁ বুলি। আৰু ফ'নডাল কৰি দিলো। উম। অকলে গৈছে নে?
অকলে অকলে। লগৰ এটা আহিছিলে সি সেইফালে গ'লফালে। এ এইটো কি বুলি কয়, এই স্কুলৰ ফালে গ'ল।
অ।
মই ইয়াতে অ, অ, অ স্কুলৰ ফালে কাৰোবাক লগ কৰিব গৈছে।
অ।
তাকে ময়ো গৈছিলোঁ লগত ময়ো ৰখি আছিলোঁ।
অ আহিলে নে কি এতিয়া?
চেণ্টাৰত আছে।
অ, অ।
এনেই এইফালে ওলাই আহিবা নেকি?
ওলাই মানে মই গৰুকেইটা বান্ধি পেলাইহে যাবগে পাৰিম। মই এতিয়া যাব নোৱাৰিম মানে।
অ।
গৰুকেইটা বান্ধালে অকণমান সময় লাগিব। এতিয়া পাঁচটা বাজিলেই হ'বলা।
পাঁচটা বাজি পাৰ হ'ল।
চাৰে পাঁচটা বাজিলে। মই এতিয়া গৰুকেইটা বান্ধিম। বান্ধি পেলাই অকমান ওলাই যাম আৰু।
অ, মোৰতো ম নামঘৰ আছে। মই এতিয়া ইয়াৰ পৰা যামেই গৈ। আপোনাৰ গা পা ধুই পেলাই নামঘৰলৈ ওলাব হ'বই।
তাকে। তুমি দিনটোত চাৰি পাঁচ বা মান গা ধোৱা নেকি।
অহ দৰম যিটো মানে আকৌ গা মানে ক'বালৈ যাওঁ বুলি ক'লে মানে গাটো ধুলেহে মানে কাপ পি হবা
অ সেইটো হয় গাটো ধুই ধুইলেে অকমান ঠাণ্ডা পোৱত তাৰপাহে কাপোৰ পিন্ধিবগৈ নহলে কাপোৰ পিন্ধিলে একদম পুৰা গৰম উঠিয় জোল বৈ যায় গৰম আমি
ক
অ
গৰম
বেয়া গৰম দি আছে এইকেইদিন
আহ
আাৰ ডাৱৰও নাই একেবাৰে ওপৰত গোটেই একদম পুৰা গৰম পৰিমামান
তাকে এতিয়া সন্ধিয়া হৈছে নহয় ডাৱৰ কিছুমান দেখিছো আকাশত
তাকে এতিয়া দেখিছো কিন্তু দুপৰীয়া অসমত বা ডাৱৰ এটাও নাই অঔ
তাকে কেৰম খেলি আছে ইয়াত গোহাল হৈ আছে
অ তুমি কি এই ক হেৰিয়ত তিনিআলিটোৰ আছা নে
তিনিআলি নহয় চ তো মানে কিমান খেলিছে আজিকালি
অ অ চেণ্টাৰত গেম খেলিছা নেকি ঠিকে আছে কেম খেলি থকাই ভাল কেমম খেলি থকা ভাল ফোন ফোন চাই তাতকে
উম
অ অথনিত গৈ পেলাই দুঘন্টা কম খেলিলোগে
অ
এতিয়া কেম খেলি মেলি তেতিয়া গৰুকেইটা বান্ধি গাটো ধুই লাহেকে অ ৱেল আকৌ ফোন কৰিম তোমালৈ
কৰিবা কৰিবা অ ৰিচিভ কৰিম বাৰ
উ
তাকে ইয় ক্ৰিকেট খেলি আছে ফিল্ডত তোমালোকৰ ঘৰ চৰ লগৰতে আহি বুলি কৈ নাহিলে ক্ৰিকেট খেলিবলৈ
অ সি নগলে নি
আহ
ৰিচাৰ্জ কৰিলে এতিয়া তটা বিজি মানুহ সি এতিয়া আমাৰ ঘৰ ফালে নেদেখা হলো তাই
অ
আজিকালি পথাৰ কামতো লগাই দিছে তাক
অ পঠাৰ লগাইলেে নি
আহ স সিদিনাখন দেখিছো কঠীয়া তুলি আছে আকৌ সেইদিনা দেখিছো জেৱা ফুটি ফুতিি আছে আগৌ গৌ লাই আছে জোোন ধুল আগতে ঘৰতে বহি থাকি এতিয়া পুৰা কামত লাগ লগাই দিছে এতিয়া
ভালেই গৈছে দিয়া
ভালে কৈছে কাম বন কৰিব লাগে এনেই অকল ফোনটোতে লাগে ধৰাো ভাল মানুহ
আহম তাকে
ে অ অখে দিব লাগে তোমাৰ অকমান ওলাই মেলি ঘূৰি ফুৰিব লাগে
অঁ
এই গৰমত ঘৰতে সোমাই সু চাই থকাাতটো ভাল নহয়
উম ভালো হয়
বেমাৰত পৰি যাব নহয়
হা
বেমাৰত পৰি যাব নহয় আমাৰ এতিয়া আমমাৰ ইয়াত মাৰিবলৈ অহা মানুহজন
উম
দুজনে মানে আমাৰ কোৰ মাৰিছিলে সেইজনে একদম দুদিন ৰ'দত কোৰ মাৰি এতিয়া বেমাৰ
অ
এই তেনুৱ য
কি কৰিবা গৰম যিটো গৰম যিটো হৈছে তোমাৰ এতিয়া চবেই বেমাৰত পৰিছে আমিও পঢ়িম আৰু বেছি দিন নাই
তেওঁ ইমান কাণ ৰ'দ দিছে
অম
তাৰপৰা বতাহো নাই ইমানকে
তাকেইেতো বতাহ নাই
বতাহ অকৌ মাৰি থাকিলেও তোমাৰ অকণমান ঠাণ্ডা পৰি থাকে বতাহো বতাহ বুলিবলে নাই বচ নিশিলে
যতিাই থাকো তেতিয়া চেপাহ মুখ
উম মোৰ চেপা পা ধুই
উ ক
তাকেহে বাকী আজি মাটিৰ হ'লগে নে নাই সবিঘা
ৰাতিপুৱা পৰা মাৰ বাৰামান বজালৈকে ওলাই তাৰপা গুচি আহিলে সলে
অ আকৌ এতিয়া যাব নে চাগে
নাযায় নাযায় নাযায় এতিয়া নাযায় ববা গ'ল কিন্তু মাহ নাযায় কাইলৈ আকৌ যাব
অ অ
বাকী চেণ্ডেল চেঞ্জ কৰিবলে নাহিলা
চেডেল চেঞ্জ কৰিবলৈ যাম হে এই সময় নাই নহয় দিনটো মানে আৰু লগক ইমান দূৰলৈ গাবলৈ মন নযায় নহয় এইটো ৰডত ইমান কিমান বুজা ওলায় এনেকে
আহ আহ
যাম যাম দেক যাম একম ঠাণ্ডা পৰিব তেতিয়া যাম গৈ চেডেলটো চেঞ্জ কৰি ল'ব লাগিব
আহ
ন হেৰিয়ত মই যোনখন দোকান পৰা আনিছো তাত মানে শ্লিপাৰ নাই বুলি কৈছে মই এতিয়া এইযোৰ চেন্দেল নিলেও শ্লিপাৰে নাই নহয় তাত।
একো নহয় ঘূৰাই দিলে দি দিলে পাছত ঘোৰাই দিব নহয়।
সে ইচাটো ল'বলে বেয়া লাগে আৰু।
অ', তেনেকে পইচাটো লবলে বেয়া লাগে হয় বাৰু।
এবাৰ কিনি লৈ যোৱাৰ পিছত আকৌ পইচাতো উভটাই লবলৈ যোৱা লাগে পাপাই কিবা এ লৈ যোৱাৰ লাগিলে দাম বঢ়া বস্তু তাকে লৈ যাব লাগে।
অ'।
কিন্তু পইচাটো তেনেকে উভতাই আনিবলৈ বেয়া লাগে।
উম। দিয়া পইচাটো আকৌ ঘূৰাই দিওঁতেনেও বেয়া পাই নহয়।
চেণ্ডেলযোৰ চেঞ্জ কৰি আনিম আৰু তাতে যদি আনে।
তোমাৰ কোনোবা হ'লেই নহয় বেলেগৰ পৰা আনিব আনিবেলাক দিব পাৰিব নহয়।
অ', বেলেগৰ পৰা আমি মেলি দি দিব পাৰিব।
উম, বেলেগৰ পৰা তোমাক আনি দিব পাৰিব।
উম।
তাকে
এনে ভালেই নহয়, তোমালোকৰ ঘৰ ফালে?
ভালে ভালে। সেই ওচৰত আমাৰ গা আমাৰ ওচৰত পৰশিলে বিয়া এখনো আছে।
অ' তোমালোকৰ ওচৰত বিয়া আছে মই গম নাপাওঁচোন ক'ত বিয়া বা?
মাতিছে বোলে মাহঁতক ক'লে বোলে হেই তোলনি তোলনী বিয়া নহয় বাৰু বৰ বিয়াই, বুঢ়া বিয়া বুলি যেন কয়। তাকে তোমাৰ হেৰি মানে কাপোৰ এযোৰ অনলাইনত অৰ্ডাৰ দিব লাগে নহলে অনলাইনত অৰ্ডাৰ দিলে নাপায়হি, বজাৰ যাব লাগিব কাইলৈ মঙ্গলবাৰ যেন, আমাৰ মঙ্গলবৰী বজাৰ এখন বহে মানে ওচৰতে।
অ', অ'।
বিলাক কাপোৰ এযোৰোকে আনিবগৈ লাগিব আও বিয়া খাবলে।
অ', বিয়া কেতিয়ালে?
বিয়া তোমাৰ, শনিবাৰে।
শনিবাৰে।
অ', এ বিয়ালৈ গ'লেও মই সন্ধিয়া টাইমতহে যাম এ এতিয়া গৰমত দুপৰীয়া বিয়ালৈ যাব নোৱাৰি।
এই নোৱাৰি এইটো গৰমত দুপৰীয়া গৈ তাতে এই তাৰ ভিতৰত সোমাই থাকিবলৈ বহুত গৰম
নাই এবাৰ তোমাৰ মই ৰাতি যাম পুৰা ফেনখনৰ ওচৰত বহিম আৰু ৰাতিলে তোমাৰ খোৱা বস্তু খাবলৈ নাথাকেই।
অ', ৰাতি গলেগে অকমান হেই সন্ধিয়া একদম চাৰিটা পাঁচটামান বজাত আৰামত
উম।
অকনমান ৰ'দতটো কোমলিব তেতিয়া
আৰু ৰাতি তোমাৰ গলে ফটো মাৰবিলৈও ভাল ভিওটো মজা উঠে লাইটৰ পোহৰত।
অ', তাপা ৰাতি অকমান ফূৰ্তি কৰিব পৰা হয়।
উম, ৰাতি ফূৰ্তি কৰিব পৰা হয়, তাকেতো। তাকে দৰা ঘৰ যেন মই দৰা লগত যাম চাগে।
অ', অ'। তাকে আমাকো মাতিছে চাগে দেই।
মাতিছো হ'বলা তুমি মাক সুধিবা যদি হয় ৰাতি আমি দৰা লগত যাম।
অ', অ', যাম যাম। ভাল লাগে এ গৈ গৈ এনেকে গৈ পেলাই।
আলট্ৰা চালট্ৰাবিলাকতকা তোমাৰ টেম্পু টমটম এইবিলাকত উঠি মজা লাগে গৈ।
অ এইবোৰ আগত গৈ মজা লাগে
উম অকলে গৈ যিমান ভাল
অ আমাৰ সেই আমাৰফাল ইমান লৰা ছোৱাল ইমান নাই যে তেনেকুৱা নাই কি হয়াই নাই মই অকল এবাৰ এটা দৰা লগত যোৱা মনত আছে আৰু তাৰ বাহিৰে আহফালে বগুচছু আজি কালি বিিয় আহে
এ লগ এটা হ'লে ভাল হ যাবলৈ
অ লগ এটা হলে যাবলে ভাল
আহ
তাৰপৰা
বাকী বাকী দেউতা আহিলে নাই পঠাৰব হাল বাই
নাই অহা দেতা আহিবহে
অঁ
এইটো গৰমতো হাল বাই থকাাতটো অলপ কথা নহয়
তাকেইেতো
এতিয়া দেতাই তেলটো আনিবলৈ গ'লে তেলটো আনি পেলাই থৈ দিছোে আৰু আনি পেলাই ক ভৰা ব ভৰাাই আকৌ কাইলোললে যাব
ক আমাৰ এই তোমাৰ হেৰি আমাৰ কলেজলৈ চোৱা যোৱা চাই পৰা আনিলে নে নাই তোমাৰ এই পাহ হাঁ আ চাৰ যবাইন্দা
এই পাহাৰ চাইডৰ ফালতো পৰা নেকি
অ অ দৰি হ'ল নলপ
এই দূৰ তাতে তোমাৰ তিনি হোজাৰ টকা তেল তমাৰ ডাঙৰ দাম এটা আনিছো একদম আনাৰ বাৰতে দামটো কৰিয়ে গৈছিলে আবাৰ
হয়
তব ৰা ন গীখন লৈ গৈ আছিলে লেৰাজনে গৈ পেলাই অকমান ধুই মেলি দিলে উঠালো উঠাই মেলি আকৌ বান্ধি ঘৰত কৰিছো এতিয়া
অঁ
বহুত গৰু
তেল হয় আৰু ন তেল গধুৱেটো পানীলখীয়া ৱেট
উম
তাকে শুনি আছো শুনি আছো
পানীতো ৱেট থাকে কিন্তু পানীটোতকে তেলৰ ৱেটটো বেছি এই এতিয়া বোৰ তোমাৰ তেলবোৰ এই খানদি মেলি ওলোৱা বস্তু যে তাৰাপা আকৌ শোধন কৰি ললোৱা খান্দি মেলি তাৰ পৰা সুবি দিয়া বস্তু তাৰ
এতিয়া তোমাৰ এইবিলাকৰ দামো বাঢ়িছে তোমাৰ তেল পেট্ৰল ডিজেল এইবলাকৰ দাম বাঢ়িছে পুৰা আধ তাৰ দামে আজিকালি এতিয়া ষাঠি টকা গৈছে আগতে আমি পঞ্চাছ টকািনি বঢ়াই টকা এ ষাঠি টকা গৈছে এতিয়া ডিপুপা ভালহে লাভ এটা
হয় বাৰু অ বৰ ভালে লাভ এদায় হয় হেল্ল' জানে হেল্ল' হেল্ল' ডিব্ৰুগড় ভৰাালৈ তোমাৰ লাভ এটা হয় বাৰু এইেইটো হয় সঁচা কথা অ তোমাৰ দামটো অলপ কম হয় এ হ'ব দিয়া ইয়াত নেটৱৰ্কটো পোৱা নাই বাই